হেল্ল', অহ শুনিছা? অহ, কি কৰি আছা?
মই সেই এনে আছো ভাত খাই আহিছোঁ এতিয়া।
আচ্ছা-আচ্ছা, ময়ো এনে ভাত খালো বাৰু মানে অলপ আগতে খাইছিলো আজি মানে সন্ধিয়া মানে অলপমান পিজ্জা অৰ্ডাৰ দিলো ন খাবলৈ মন গৈছিলে।
অ'।
অ, পিজ্জা খাওতে মানে ভোকটো মৰি যায় ন' এইকাৰণে মানে ভাতটো অলমান কম খালো আৰু ৰাতি।
অ'কৰ ডমিনজৰ পা?
অ, ডমিনছৰ পৰাই অৰ্ডাৰ দিছো আৰু অনলাইনতে।
অহ, ময়ো এয়া আমি মানে ফ্ৰেণ্ডছৰ লগত সন্ধিয়া ওলাই গৈছিলোঁ আমি দুজনীও ডমিনজৰ পৰা পিজ্জা আনি পেলাই এনেকুৱা ষ্ট্ৰীট ফুড খাইছিলোঁ। অহ, আমাৰো সেইকাৰণে ভাত খোৱাত দেৰি হ'ল আৰু সেইকাৰণে দেৰিকে খাইছো
আচ্ছা মানে তোমালোকে মানে ডমিনচত গৈ পেলাই অৰ্ডাৰ দিছিলা নে -নে তাইপাই মানে অহ গৈ পেলাই অৰ্ডাৰ দি আনি পেলে ফ্ৰেণ্ডৰ লগ -লগ ঘৰত গৈছা?
নাই মানে আমি মানে অনলাইন ডমিনজ এপটো পা ন' টেক আৱে অৰ্ডাৰ দি দিছিলোঁ যোনটো মানে টেক আৱে কাৰণে থাকে ন' ত' তাত অলৰেডি অৰ্ডাৰ দি থোৱা আছিলে তান আমি তাৰ পা গৈ পেলাই মানে ৰেষ্টুৰেণ্টত গৈ পেলাই আমি কালেক্ট কৰিছো খালি।
অহ, আচ্ছা -আচ্ছা ঠিকে কৰিছা দে এনেকে কৰিলে ভাল ন'?
উম, মানে তেতিয়া মানে অহ, টাইমতো বাছি যায়। আগতে অৰ্ডাৰ দি থলে মানে টাইমতো বাচি যায় কি তুমি গৈ পোৱালে-পোৱালে অৰ্ডাৰটো বনিয়ে যায় আৰু কিনি লৈ পেলাই গুচি আহিব পাৰা।
অহ, আচ্ছা -আচ্ছা গম পাইছো দিয়া ভালে কৰিলা বাকী তুমি কি অৰ্ডাৰ দিছিলা বাৰু পিজ্জা?
উম, নৰ্মেল ক্লাছিক পিজ্জা দিছিলোঁ ক্লাছিক পিজ্জা টা আমি এক অৰ্ডাৰ দিছিলোঁ দুইটাই আমি ভগাই খাইছিলোঁ
আচ্ছা -আচ্ছা ঠিকে আছে বাকী তুমি কিবা ক'ক ক'লা ঠাণ্ডা কিবা নিছিলা নে?
আমি ম'ম' লৈছিলো এক্সট্ৰা কে।
আচ্ছা অহ, ম'ম' নহ এনেকে ষ্ট্ৰিট ফুড ম'ম' পাই যায় ন' পঞ্চাশ টকা ললে এশ টকা লয়। সাত পিচ নহ'লে পাঁচ পিচ দিয়ে।
অহ, আমি এশ টকীয়াটো লৈছিলোঁ তাত মানে এশ টকা দচ পিচ দিয়ে ত'সেইটো লৈছিলোঁ আমি।
ঔ বা মানে ঠিকে আছে।
উম, আৰু আমি ফ্ৰেণ্ডজনীৰ ঘৰত গৈছিলোঁ ন'ফ্ৰেণ্ডজনীৰ ঘৰত আমি ৰামেন বনাই খাইছিলোঁ।
অহ, আচ্ছা ৰামেন এইটো- এইটো তোমাৰ ৰামেন টো এনেকুৱা কোৰিয়েনৰ বস্তু ন' এইটো মানে
অ', অহ, কোৰিয়েন নোডলচ হয় আৰু সেইটো কোৰিয়েন বা জেপ টেষ্ট তেনেকা লাগিব কিন্তু আমি যোনটো খাইছো এইটো কোৰিয়েন ব্ৰেণ্ড আছিলে আৰু বুলডাকৰ আছিলে। তো তাৰ ৰামেন আছিলে আৰু গল্ড ব্ৰেণ্ডতো ৰামেন আছিলে। ভাল আছিলে ইমান স্পাইচিও নাছিলে মানে ভাল আছিলে।
আচ্ছা ঠিক আছে বাকী এনেই ৰামেন বিলাক থাকে ন'অলমান স্পাইচি থাকে ন' বেছিভাগ?
অহ, স্পাইচি থাকে আৰে মানে ৰামেনৰ বেলেগ -বেলেগ ছেভত থাকে যেনেকে মানে কিছুমান ৰামেন ক্ৰিমি টাইপৰ যোনটো মানে যোনটো আমি ক্ৰিমি আৰু চিজি টাইপ থাক হে যোনটো আমি আজি খাইছিলোঁ হা সেইটো ইমান চিজি নিচনা আছিলে এইকাৰণে মানে ইমান জ্বলা নাছিলে কিন্তু অহ, এটা থাকে একে টু এক্স, থ্ৰী এক্স স্পাইচি থাকে সেইকেইটা মানে বহুত জ্বলা হয় আৰু।
অ' আচ্ছা! গম পাইছোঁ। বেছি জ্বলা খালেও বেয়া ন'! গা কাৰণে?
অ'! গেছ হয় ন'?
সেইটোৱে, সেইটোৱে! বাকী, তোমাৰ কেইজনী মান আছিলা মানে?
আমি তিনিজনী লগৰ আছিলোঁ।
আচ্ছা- আচ্ছা ঠিকে আছে মানে একেলগে মানে তিনুজনিয়ে দুটা পিজ্জা আৰু দচটা ম'ম' খাব পাৰিলা আৰু ন?
দচতা নহয় আৰু এইমানে হেৰি দুটা এক্সট্ৰা লৈ গৈছিলোঁ বাৰটা মম' মিলাই পেলাই খাইছো আৰু।
অ'! আচ্ছা, আচ্ছা! বাৰটা ম'ম' লৈছা ন'? ঠিকে আছে বাৰু। তাৰপিছত, বনোৱাৰ পিছততো, তোমালোকেতো অলপ ফূৰ্তিও কৰিছা চাগে ন'! এনে পাৰ্টি -ৱাৰ্টি?
অ'! আমি ৰিলচ বনালোঁ একেলগে। গোটেই কেইজনীয়ে আৰু এনেকুৱা খেলি আছিলোঁ। গোটকেইজনী মিলি পেলাই
অ'! ঠিকে আছে। বাকী, তোমাৰ যে হেৰি, মানে, তোমাৰ চচিয়েল মিডিয়া আইডিত তুমি পষ্ট কৰিবা ন'? এইবিলাক যে তুমি ৰিলছ বনাইছা? ফূৰ্তি কৰা। আচ্ছা, আচ্ছা! এনেই তোমাৰ মানে, চচিয়েল মিডিয়া আই ডি আছে ন' আগৰ পৰাই?
অ'! আছে, আছে। বহুত আগৰ পৰাই আছে বাৰু সেইটোতো।
চাম। মানে, তুমি চচিয়েল মিডিয়াত, কিবা ব্লগ- চলগ এৰা নেকি? নে মানে, এনে নৰ্মেল কাৰণে আছে আৰু।
নৰ্মেল নিউজ আৰু কেতিয়াবা -কেতিয়াবা মন গ'লে, মানে, ফ্ৰেণ্ডছৰ এনেকুৱা এডিট পষ্ট কৰোঁ আৰু কেতিয়াবা- কেতিয়াবা। যেতিয়া, মন যায় আৰু তেতিয়া পষ্ট কৰোঁ আৰু কেতিয়াবা।
অ'! ঠিকে আছে। মাজে- মাজে প'ষ্ট কৰি থাকিব লাগে ন'? তেতিয়া মানে, একাউণ্টটো এক্টিভ থাকিব আৰু মানে ফ'ল'ৱাৰ্চ বিলাক আহি থাকিব আৰু।
অ'! সেইটোৱে।
সেইটোৱে! ঠিক আছে। বাকী, মইয়ো আজি মানে, তোমালোকেতো ফূৰ্তি কৰিলা আৰু মোৰ আজি দিনটো বহুত বিজি আছিলে দেই। তোমাৰ, মই ৰাতিপুৱা উঠিলোঁ হা! তাৰপিছত, উঠি পেলাই মই মানে, ৰেডি হলোঁ, ফ্ৰেছ হলোঁ, ব্ৰাছ কৰিলোঁ। তাৰপিছত, মানে মই জিমত ওলালো হা! জিমত ওলোৱাৰ পিছত অ'! মই, জিম মানে, এক তাৰিখৰ পৰা জইন কৰিছোঁ আৰু। চাওঁ মানে, কিমান দিন কৰোঁ।
অ'! অ'!
সেইটোৱে! জিম কৰিছিলোঁ, জিমত গৈছিলোঁ। জিমৰ পৰা আহোঁতে মানে, দুই ঘন্টা জিম কৰোঁতে লাগে ন'? লগৰ খিনিৰ লগত যাওঁ। চাৰিজন মান লগৰ আছে এতিয়া।
অ'! অ'!
অ'! জিমৰ পৰা আহিছোঁ। অ'! অহা লগে লগে মানে, মোৰ আজি ডক্তৰৰ ওচৰত এপইন্টমেন্ট আছিলে ন'? মানে, স্কিন ডক্তৰ ওচৰত, চ' মই ডক্তৰ ওচৰত গ'লো, এনেই চেক-আপৰ কাৰণে। তাৰপিছত, তাৰপা, আহি লৈ মোৰ কন্টেক্ট
কিবা প্ৰব্লেম হৈছে, তোমাৰ স্কিনত?
অ'! নহয়। মানে, নৰ্মেল ইনফেকচন এটা হৈছিলে মানে। এতিয়া ঠিক হ'ল বাৰু। তেতিয়াও মানে, চেক-আপৰ কাৰণে মাতিছিলে ন'। মানে, কিমানতো ভাল হৈছে, নে ভাল হোৱা নাই! সেয়া আৰু।
আচ্ছা!
আচ্ছা! সেইটোৱে আৰু। তাৰপিছত, মই কম্পিউটাৰ ক্লাছ গলোঁ আৰু তাৰপা, এখন কৰি, মোৰ ঘৰত আহি, ঘৰত আহি মানে, অলপমান ৰেষ্ট লৈছোঁ। ৰেষ্ট লোৱাৰ পিছত মানে, অলপ ওলাই গৈছিলোঁ আৰু। মানে, লগৰ খিনি অলপ মাতে ন'! সন্ধিয়া সময়ত অলপমান আঁ, কথা পাতোঁ, এনেই ফূৰ্তি কৰিম।
অ'!
অ'! তাৰপা আৰু ঘৰত আহিলোঁ। তাৰপা আৰু ঘৰতে আছোঁ, ফোন- চোন চাই আছোঁ আৰু। কি কৰিম ন'?
সেইটোৱ, ঘৰত থাকিলেতো এনেই ফোন চ, চাই থাকাই হয়। কিন্তু, ওলাই গ'লে মানে, লগৰ খিনিৰ লগত ফূৰ্তি কৰা হয়, ভাল লাগে আৰু
সেইটোৱেইটো ন লগৰখিনীৰ লগতো ভাল লাগে মনটো ন লগৰ।
অ মনটো ফ্ৰেছ ফ্ৰেছ লাগে অকমান।
সেইটো সেইটো ঠিকে আছে, বাকী তুমি কালি কিবা প্লেন আছে নেকি?
কাইলে অ'! কাইলে মোৰ লগৰ জনী, লগৰ কেইজনীৰ লগতে মানে, ফাৰ্ষ্টটো ত' কাইলে দিনটো মানে, পুৰা বিজি নিচিনা আৰু। কাইলে, ফাৰ্ষ্টত আমি মানে, আমি বি এইচ যাব লাগিব। হস্পিতাল যাব লাগিব মানে।
আহ তাৰপিছত আমি হেৰিলে যাব লাগিব। ফাষ্ট হস্পিটেলত গৈ পেলাই হেৰী ফ্ৰেণ্ড জনী কিবা এটা চেকাপ আছে ত' ফ্ৰেণ্ড জনীৰ লগত তাই চেকআপৰ কাৰণে যাম, তাৰপিছত তাই যেতিয়া চেকআপ টো হৈ যাব তাৰপিছত মানে যোন জনি চছেকেণ্ড ফ্ৰেণ্ড আমি তিনজনী ফ্ৰেণ্ড ন। ত' আমাৰ মোৰ এই এজনী ফ্ৰেণ্ডৰ চেকআপ আছে, আৰু ন হেৰি থাৰ্ড নম্বৰ জনী মানে তাই মানে বাৰ্থডে আছে ন কেইদিনমানৰ ত পিছত ত' তাই মানে হেৰি বাৰ্থডে ড্ৰেছ এতিয়ালেকে কিনা নাই ত আমি ফাষ্ট চেকাপলে যাম তাপাছত তাই বাৰ্থডে ড্ৰেছ কিনিবলৈ যাম তাৰপাছত অকণ সেইখিনিতে টাউনত ফুৰিম আৰু ফুৰি পেলাই ঘৰ ধনব লাগিব, তাৰপাছত সন্ধিয়া আকৌ মোৰ টিউচন আছে।
আচ্ছা আচ্ছ তুমি টিউশনো কৰোৱা নেকি মানে?
অ মই টিউচন কৰাও এনেকা ফাইভ চিক্সৰ পোৱালি।
আচ্ছা আচ্ছা তোমি মানে মেথতচ-ছাইন্ঞ্চ জানা ন?
উম, উম।
আচ্ছা আচ্ছা মোৰ তাতো এইফালে মানে ল'ৰা কেইটামান আছে হা তিনি চাৰিটা মানে টিউশচন কৰাইছিলে, আগৰ টিউশচন ত মানে ইমান এটা সিহৰ মাস্ক খিনি ইম্প্ৰুভ কৰা নাই, ত সিহতে মানে পেৰেণ্ট খিনি কৈছিলে মোক টিউশচন পঢ়াবলৈ, কিন্তু মই ক'লো মইতো এতিয়া বহুত বিজি থাকো, মোৰ জিম থাকে, কলেজো থাকে আৰু সন্ধিয়া সময়ত মানে কেতিয়াবা কেতিয়াবা বাহিৰত যাব লগাও হয় ন। কামৰ কাৰণে, ত মই এইখিনি পোৱালি তোমাৰ ওচৰতে পঠাই দিব পাৰিম ন?
অঁ, অঁ পাৰিবা পাৰিবা।
সেইটোয়ে তোমাৰো অলপমান হেল্প হৈ যাব ন, পইচা কেইটামান বেছি আহিব আৰু।
অ অ সেইটোয়ে পাৰিব বাৰু।
অ হ'ব দিয়া মই সিহঁতক কৈ দিম বাৰু, সিহঁত পেৰেণ্টছক তোমাৰ লগত কথা পাতিব তোমাৰ নম্বৰটো সিহতক দিম ন?
অ অ পাৰা দিয়াক, অ অ পাৰিবা কোনটো ক্লাছৰ বা পিছে?
অ পিছে হিতে মানে ফ'ৰ, ফাইভ অ দুজন আছে ফৰ ক্লাছ ত আৰু এজন মানে ফাইভ ক্লাছৰ আছে।
অ সৰুৱে আছে অ পঠিয়াই দিবা।
হ'ব দিয়া মই পঠাই দিম বাৰু আৰু কি কয় মানে আমাৰ অহা চানডে মানে প্লেন এটা বনিছে হা, অৰুণাচল যাবলে চ' এতিয়ালৈকে মানে ছ অ ছজন আছে মানে।
অ।
অ ছজন আছে চ মই ভাব ভাবি আছো মানে এনেকে আৰু গ্ৰুতটো ভৰাবলে, মানে বেছি মানুহ গ'লে ভাল ন ফূৰ্তিটো অলপমান বেছি হয়।
অ অ হয় কথাটো বাৰু।
তুমি তুমি যাব নেকি আমাৰ লগত?
অ মই চাব লাগিব মানে হেৰি চানডে বাৰু এইটো চানডে দেতটো কি বা হ'ব?
চানদে ডেটটো তোমাৰ হ'ব চাগে ন জানো দে মই এতিয়ৈকে চোৱা নাই বাৰু কিন্তু চানডেতটো ফ্ৰী থাকে ন সবেই সেই কাৰণে মানে
হয় ছানদেটো যদি মানে থৰ্টিন হয় তেতিয়াতো মানে যোৱাতোতো নহ'ব ন মানে মোৰ লগৰজনী জন্মদিন আছে ন
অ আচ্ছা আচ্ছা অ লগৰ জনী জন্ম দিনক মোকো মাতিছে বাৰু ময়ো যাব লাগিব অ সেইটোৱে সেইটোৱে অ তেনে মানে ইটো চানডে যোৱাটো নহব আৰু অহা চানডে কৰো ন এই টু চানডেটো তোমাৰ বাৰ্থডেটো খাই লম তাৰপাছত
ইটো চানডে টোৱেভ নে থাৰ্টিন মানে ৰখা আজি বেটনছড আজি এইট হা কাইলে থাৰজডে কাইলে নাই ফ্ৰাইডে টেন চটাৰডে ইলেভেন
টুৱেলফ হ'ব অ যাব পাৰি ন তেনে টুৱেলফত যোৱাটোৱে ভাল ন চানডে দিনা
পাৰা বাৰু কিন্ত মানে দুদিন যদি লগা তাৰ ওলাব বিচাৰা পাৰা বাৰু যাব পাৰা
হ'ব দিয়া এনে ঘৰৰ পৰা টো মানে বিচাৰে ন ফেমিলি বিলাকে কি অলপমান ঘূৰক মনতো ফ্ৰেছ হওক মানে দুুনীয়াখন দেশক ন এন্তিয়া মানে কয় আৰু ঘোৰ ঘোৰ বুলি সেইকাৰণে যাব পাৰি আৰু
অ অ ভালে আছে তেতিয়া যাব পাৰা আৰু
তুমি ওলাবা ন মোৰ লগত মই তোমাক কল কৰি দিম
অ অ ঠিকে আছে দিয়া কৰিবা তুমি যোৱাৰ আগত কল মই ওলাই দিম দিয়া
সেইটোৱে ঠিক আছে আৰু মোৰো মানে কালি অলপমান শ্বপিং কৰিব আছিলে টাউনৰ ফালে যাবা নেকি মোৰ লগত
অ অ আমি যেতিয়া যাম ন তুমিও আহি যাব পাৰা তাতে
অ হ'ব দিয়া ময়ো আহি যাম বাৰু মোৰ মানে চাৰ্ট আৰু পেন্ট এটা লব আছিলে মানে মই মানে চাকৰি কৰো ন ত মানে চাকৰি কৰা মোৰ দৰমহাটো আহিছে ত' মানে মোৰ চাৰ্ট পেন্টো মানে এটা কিনিব লগা হৈছে আৰু নতুন চ' কালি কিনি আনিম আৰু
অ ভালে আছে যাব পাৰা দিয়া
হ'ব দিয়া মই তোমকতেনে কালি কল কৰিম ন
অ অ কালি কল কৰিব যোৱা সময় দিয়া ঠিকে আছে দিয়া বাই বাই